অ' শুনি পাইছ তই?
শুনা পাইছো তোৰ লগত মোৰ হেইটো ভালেই বেলেগৰ লগতহে বেয়া অলপ।
ন' নেটৱৰ্ক টো ন'?
অ '।
ঐ কিছুমানৰ তেনেকুৱা হয় দেই মানে এতিয়া মোৰে লগৰ ছোৱালী এজনী আছে তা তাই মানে চবৰ টাটা ভাল নহয় মানে কেলে নাজানো।
এই এইটোৱে মোৰ লগৰ এটাই টো অলপ অলপ আগত মোক কল কৰিছিলে।
অ',
নেটৱৰ্কটো ইমান ডাউন মাৰিলে কাত খাই গল গুচি গল আৰু।
অ', অ', তোৰ আমাৰ লগত চাপ
কি কৰি আছ চাপৰটো নহয় এই বেলেগ লগৰ।
অ', অ', অ',
হেৰি কি হল কি কৰি আছ তাৰপা
এয়া ভাত কিতা খাই পেলাই আগফালে বহি আছো আৰু।
তহঁতৰ এ দিন আৰু মই তোক কঠীয়া উঠাবলৈ মায়ে উঠাই দিলে এতিয়া কঠীয়া উঠাবলৈ আহি কঠীয়া তলিত বহি আছো গছ ছাহ পোৱা
অ', অ', ভালে কৃষি কম কৰি খাইছো আৰু
হাঁ
ঠিকে আছে না কৃষি কৰ্ম কৰি পেলাই খাইছ আৰু কি লাগে।
কষ্টটো যে বেছি কৃষি কৰ্মত।
আৰে কষ্টটো বেছি হ'লেও এইটো তোৰ তই যিটো শিকিছ বা য তই যিটো কৰিব পাৰিছ সেইটো কেতিয়াবা নহয় কেতিয়াবা কেতিয়াবা নহয় কেতিয়াবাতো কেতিয়াও শেষ হৈ নাযায় এইটো বস্তুটো কেতিয়াও শেষ হৈ নাযায় না এইটো। সদায় লাগি থাকিব বা ত সদায় এইটো প্ৰয়োজনীয় বস্তু না এই আমাৰ ভৱিষ্যতেটো এইটো ইয়াৰ বহুত অ', মানে প্ৰয়োজনীয়তা আহি আছে না।
টো আহি আছে কিন্তু মানে ক এই য আল আলাহত থাকি থাকি থাকি থাকি কষ্ট কৰিবলৈ মন নোযোৱা হৈ হৈ গৈ আছে নহয় গম পাইছ নে।
সেইটোতো চবৰে হৈছে না
আজিকালিতো মোৰ আজিকালিতো পথাৰত নামিবলৈ মন নাযায় আগতে আগতে সৰু থাকোতে বহুত ত কৰিছিলো এতিয়াতো নোৱাৰি আৰু মানে এ ধান ধান চান কহিওৱাতো বেলেগ কথা কঠীয় চঠীয়া উঠোৱাটো এই আলি আলি দিয়া এইটো অলপ বহুত কষ্টৰ নিচিনা লগা নিচিনা হৈ গৈছে মানে আগতে ত এনেই কৰি থাকো এইবোৰ।
আমাৰো দেউতাই মই এতিয়া অলপ পিছতে মানে অলপ আগতে হে যাম বুলি ভাবিছিলো হেৰিয়ালে তোৰ কি বুলি কয় ইটো কাম কৰিবলে মানে পথাৰলে তোৰ কোৰ মাৰিবলৈ যাম বুলি ভাবিছিলো। কিন্তু ভাবিছিলো হয় হেৰি কৰিব নোৱাৰিলো ৰ'দটো যিটো দেখি পেলাই মানে সাহস কৰিব নোৱাৰিলো যে তালে গৈ পেলায় একদম মানে অৱস্থা বেয়া হৈ যাব ন ইমান ৰ'দত কোৰ মাৰিবলৈ গ'লে মই মানে আগতে তে এবাৰ গৈ পেলে পাই থৈছো কঠিয়া পাৰিবলে গৈ।
অঁ ৰ'দতো বহুত হেৰি হৈ আছে মই কঠীয়া তুলিবলে আহি এই গছৰ ছাঁ এটাত বহি আছো বোলো কেতিয়ালে ছাঁ পৰে কেতিয়ালৈ ছাঁ পৰে ছাঁ পৰিলে উঠাই দিম আৰু পুৰা।
অ', অ',
অঁ মাহেতি মায়ে ৰুবলৈ গলেই ইমান ৰদতে।
তাক হয় হয় এই মানে আমাৰ এতিয়া এই গৰমত মানে বহুত দিগদাৰ।
এটোৱেই গৰমে খাই দিছে আৰু কি কবি।
কিন্তু হ'লেও যে তই খেতি নকৰাকে জানো তই চলিব পাৰিবি ডাঙৰ কথাটো সেইটোৱেই। উম, খেতি নকৰাকেতো নোৱাৰ।
অপচন আছে ন ইনকামৰ আৰু চৰ্ছে নাই ন ইনকাম চৰ্ছে নাই।
এ নহয় সেই বুলি কথা নহব মানে খেতিতো তই ইনকম চৰ্চ হিচাপে লোৱাতকে তই নিজে যিখিনি কৰিছ ন সেইখিনি নিজে খাবৰ কাৰণে বুলি ভাব কাৰণ আমিতো আমি মানুহবোৰে আমি মানুহ মানে কি আমাৰ আমি যিটো জেগাত থাকো আমাৰ এই অঞ্চলৰ মানুহকে বা আমাৰ এই দিশটোৰ মানুহবোৰে গোটেইখিনি ভাতৰ ওপৰত নিৰ্ভৰ কৰে সমগ্ৰ ভাৰতবাসীয়ে ভাতৰ ওপৰে নিভৰ কৰে ন গতিকে আমি ভাতৰ কাৰণে দি ধান খেতি যদি ধৰ নিজে যদি নকৰো তেনেকে নহব নহয়
হয় বাৰু হয় বাৰু তোৰ হেৰিটো থিংকিংটো ঠিকে আছে
অঁ গতিকে মানে তই ব্যৱসায় ভিত্তিক বুলি লোৱাত কে তই নিজে নিজৰ পেটৰ কাৰনে কৰিছো বুলি ভাবি পেলাই যদি কৰ ন তেতিয়া তই যিমান ক কষ্ট হেৰি হ'লেও কৰিবতো লাগিবই তইতো স্কিপ কৰিব নোৱাৰ কেতিয়াও
তোৰ মানে কেচতটো এনেকুৱা এতিয়া এতিয়াতো বুজা শুনা লৰা হলো ন টো মানে পেটৰ কাৰণে ইমান নাল নালাগে এইটো মানে বুজি পাব পাৰি তোৰ ইমান নালাগে মানে পেটৰ কাৰণে যথেষ্ট ত মানে তই তই এটা পাৰ্টেই যথেষ্ট মানে এতিয়া ধৰি আমাৰ এই ন এই এই বছৰটোৰ কাৰণে ধান পৰিয়ে আছে ভঁৰালত মানে এইবছৰটো যেদি এই এই এই বছৰটো খেতি নকৰা হেতেনো মানে চলি যায় মানে কিন্তু মানে এই মাটি আছে যে চ পেলাব নোৱাৰি ন তেনেকে, চন পেলাই পেলাই গৈ থাকিলেতো মাটিৰ উৰ্বৰতাও কমি যাব ন!
সেইটোৱে, সেইটোৱে মানে সেইটোৱে প্ৰব্লেমটো মানে তাতে তই এতিয়া নকৰো বুলি যদি তই যদি ভাব যে এ, এৰি দিও বুলি, কিন্তু তই ঠিক আছে এইবাৰ এৰিদিবি এইবছৰটো খাবলৈ আছে কাৰণে তই এৰি দিবি, কিন্তু অহাবাৰ আৰে প্ৰকৃতিৰ কথা আহে ন! অহাবাৰ যদি তোৰ ধানখেত খেতি কৰা সময়তে যদি কিবা যদি এই প্ৰাকৃতিক যদি মহামাৰী আহে বা বানপানী যদি বেছি হয় খেতি যদি কৰিব নোৱাৰে তেতিয়া কি কৰিবি আচল কথাটো তাত হে
অঁ সেইটোও হয় বাৰু
মানে আমি এতিয়া আমিবোৰ হলো মানুহ ন বেলেগ জীৱ জন্তু বা পশু নহয় নহয় যে আমি ভৱিষ্য কথা একো চিন্তা নকৰি পেলাই একো মানে চিন্তা নকৰাকে কাম কৰিবলৈ আমি যিহেতু ভৱিষ্যতৰ কথা চিন্তা কৰিম ন তেতিয়া সেইটো কাৰণেতটো আমাৰ হেৰি কৰিব লাগিব ভৱিষ্যতৰ লৈ, চিন্তা কৰিছো কাৰণেইটো আমি, খেতি কৰিব লাগিব।
সেইটোয়ে মানে এতিয়াতো ভাবিব পৰা সেই হেৰিটো আছে গুণটো আছে কাৰণে আমিতো অলপ ওপৰত আছো ন জীৱ জন্তু বোৰতকে, এতিয়া জীৱ জন্তুৱে বোৰে ভাবিব নোৱাৰে। সেইটো মানে সিহঁতক মানুহবোৰ খুদ উটাই থাকে জোনবোৰে মানে আমি এতিয়া এটা লেভেলত জীৱ জন্তুতকে ওপৰত আছো ন, ভাবে মানে থিংকিং হেৰিটো আছে আমাৰ। ভাবিব পৰা শক্তিটো
হয়।
এই সেইটো কাৰণে আৰু সেইটো কাৰণে ডেভলপ হৈ গৈছে, ডেভলপ হওঁতে হওঁতে মানে উন্নতি হওঁতে, হওঁতে কি হব আৰু এতিয়াতো চবেই খেতি কৰিবলৈ এৰি দিছে নহ লাহে লাহে।
এটা একদম সঁচা।
মানে চবেই এতিয়াতো চাকৰিলে মোহ মেলিছে ন! আও মানে এইটো সঁচাও কথাটো ঘৰখনত যদি চৰকাৰী চাকৰি এটা থয় তো কনচ ষ্টেণ্ড মানি আহি থাকে তেতিয়াতো মানে ঘৰৰ সমস্যাবোৰ দূৰ হৈ গুচি যায়।
হয়, কিন্তু তই চা তই যদি, তই চা এতিয়া, তই যদি কিবা এটা যদি চাকৰি যদি কৰ বা তেনেকুৱা যদি এটা যদি নিৰ্দিষ্ট বৃত্তি যদি তই যদি বাচি লৱ তেতিয়া কিন্ত তই খেতি কৰিবলৈতো আমনটো মানে আঁতৰি যাব।
উম হয় বাও।
এতিয়া তয়ো খেতি কৰি উঠাইছিল। য়া, মনতটো আঁতৰি গুচি যাব ন, তেতিয়া তোৰ তোৰো সেই একে অৱস্থা হব এতিয়া তই, তই নিজে চা গাঁওখনত যিমান খিনি মানুহ আছে হয়তো তাৰে সাত আঠ ঘৰ মানুহে কিন্তু বৰ্তমানে খেতি কৰা নাই কিন্তু, সিহঁতে ধৰ চাকৰি আছে বা সিহঁতৰ ধান কিনিব বা বৰ্তমানৰ চাউল কিনি খাই আছে। কিন্তু আম বোৰে খেতি কৰিব পাৰিছো তহঁতৰ মাটি আছে, মাটিত খেতি কৰিব পাৰিছ মাটিত খেতি নকৰিলেও তহঁতে বহুত ভৱিষ্যতৰ কাৰণে মাটিখিনি মানে উৰ্বৰতা হিচাপে ৰাখিবলৈ কোনোবাই খেতি কৰিব লাগিব। গতিকে তেনে ক্ষেত্ৰত, তহঁতে মানে কি আৰু এতিয়া চাকৰি এটাৰ কথা চিন্তা কৰি পেলাই যদি অ', গুচি যাৱ ক'বালে যে চাকৰিকে কৰোংগে খেতি বাতি নকৰিলে খেতি খিনি কৰিব কোনে!
নহ সেইটোৱে, সেইটোৱে মেইন প্ৰব্লেমটো হৈছে তোৰ ধৰি ল, এতিয়াতো মাটি কিটাটো চন পেলাই থৈ দিব নোৱাৰো ন! মাটি কিটাটো ইউজ কৰিব লাগিব। কাৰণ মা- মা যেতিয়া প্ৰকৃতিয়ে তোক যেতিয়া ইমান ধুনীয়া তিয়া তই বো, সেইটো অপচন যদি নলৱ অ', সেইটোৱে ন!
সেই তহঁতৰ এনেই, সেই তহঁতৰ এনেই এতিয়াক খেতি নো কেনেকোৱা কি কি খেতি কৰে মানে আৰু ধৰ ধান খেতিটো কৰে বুলি গম পালো তহঁৰ কাৰণ বহুত খিনি মাটি আছে আৰু বেলেগ কি কি খেতি কৰ?
নয় আগতে আমাৰ, আগতে আগতে গৈছো আৰু আগতে আমাৰ ধানৰ লগতে এই হে হেৰিটো কৰে গোমধান টো কৰিছিলে, তাৰপিছত মাটিমাহও কৰিছিলে। সৰিয়হো কৰিছিলে কিন্তু এতিয়া মানে ধৰি ল' লওক গৰু চৰু নাই হাল চাল বাব নোৱাৰি যে তাপা হেৰি এই আধি দি মানে আধিম আধি লবলৈ আহে মানুহকেই তে আধি সেই ধান কটা পিছত মানে মাটিমাহ সিঁচি দিয়ে
অঁ ঠিকে আছে দেই এই মোৰ কথাটো কিন্তু ভাল নহয় আমাৰ মানে আমি কিয় যিহেতু আমাৰ মাটি আছে ন আমি অসমীয়া কিছু কিছুমান মানুহে এনেকুৱা কৰো যে মাট মাটিখিনি আমি সঠিক ব্যৱহাৰ কৰিব নোৱাৰো। এতিয়া ত' মাটিখিনি যেতিয়া হেৰি হৈ যাব, আমাৰ মই এতিয়া আগ কিছুমানে ৰিচতো এইটো হেৰি ধানটো যে কি বাওঁধানটো যে কৰে। বাওঁধান এ, এতিয়া বাওঁধানৰ খেতি নৰা একদম পুৰা চমচমীয়া হৈ আছে। সেইখিনি যেতিয়া হাল বাই দিব ন সেইখিনি বৰ ধুনীয়া সাৰ হব মানে এটা সময়লৈ গৈ পেলাই, ৰোৱাৰ পাছত মানে ধুনীয়া সাৰ হ'ব।
এ হেইটোৱে মানে তোৰ খে খেতিও অকল মানে এট তাৰ ওপৰত থাকিব নালাগে অকল ধানেই কৰিম বুলি মানে থাকিব নালাগে মানুহে তো ধৰি লওক সৰিয়হ কৰিব লাগে তাৰপিছত গোমধান কৰিব লাগে মানে বিভিন্ন ধৰণৰ মানে সময়ে সময়ে কৰিয়ে থাকিব লাগে ত' ধানটো কাটাৰ পিছতো মাটি কেইটাটো এনেই ইউ পৰি আছে ন ত' ইউজ কৰিব লাগে তাতকে
তাকেটো আমি আমি এইটো ক্ষেত্ৰত কিন্তু আমি ভুল কৰো ন আমি যিমান আমাৰ মাটি বহুত যিখিনি আছে যিটো আমি খেতি কৰিলো ছমাহ খেতি কৰিলো আৰু ছয়মাহৰ পিছত কিন্তু আমাৰ গোটেই ধান খিনি মানে মাটি দৰা কিন্তু একেবাৰে এ পৰিয়ে থাকে একো কো কোনো ধৰক এতিয়া আমি তাত একো ধৰণৰ খেতি নকৰো কিন্তু সেই মাটিখিনিতে যদি ভালকে যদি চহাই এক্সুৱেলি মাটিমাহ সৰিয়হ এনেকুৱা খেতি কৰিবলৈ অকণমান ওখ জেগা জেগা লাগে সেইটো সমস্যা এটা কিন্তু আছে তহঁতৰ এতিয়া দ মাটিত কিন্তু তহঁতে দ মাটিত কেৱল ধান খেতিয়ে কৰিব পাৰি তাতকে বেলেগ মাহ টো কৰিব নোৱাৰে আকৌ বেলেগ খেতি জিকা উম জিকা তৰৈ ভুল খেত খেতি কৰিব গলে আকৌ মাতি পেলাই পেলাই ওখ ঢাপ বনাবলগীয়া হয় তাতো আকৌ খৰচৰ সিদ্ধান্ত এক্সট্ৰাকে বাঢ়ে আহি যায় ন
নহয় আমাৰ মানে ঘৰৰ ওচৰৰ মাটি কিটা ইমান দৌও নহয় মানে বাম দেই মানে বানপানী আহিলে হে পানীটো উঠে সেইটো মানে কৰিব পৰা হৈ আছে কিন্তু মানে হেৰি নাই আকৌ এইটো কেপিটেল এটা লাগে নহয়ো ধৰি লও ট্ৰেক্টৰ খৰচে বহুত বেছি দি দিবলগীয়া হয় হৈ যায় তো
এইছে আমি কিবা খেতি কৰিম বুলি ভাবিলেও বা আমি মানে তেনেকুৱা এটা সুবিধা হেৰি হলেও কিন্তু আমাৰ এই টকা পইচা ক্ষেত্ৰত অৰ্থৰ ক্ষেত্ৰত মানে আমি দেউলীয়া হৈ পৰো এতিয়া কিবা এটা যদি তেওঁ যেনে নহলেও পাঁচ বিঘা মাটি যদি আছে পাঁচ বিঘা মাটিত সৰিয়হ খেতি কৰিবলৈও যেনেহলেও তই হাতত দুই তিনি হাজাৰ টকা থাকিবল দুই তিনি হাজাৰতো আমি সৰিয়হ কিনি কিন্তু হাল বোৱাৰ ক্ষেত্ৰত আকৌ তাতে যদি মানুহ যদি বেৰা লগোৱা ক্ষেত্ৰত কাৰণ আজিকালি পথাৰতো যেতিয়া আমি ধান খেতি কৰি হৈ যায় তেতিয়া মানুহ বিলাকে গৰুটো এৰি দিয়ে ন সেই আৰু মাটিমাহতোতো খাই পেলাই আমাৰ এতিয়া কিছুমান এই পথাৰ নদী নদী পাৰ বুকত মানে মেঠাওৰী হৈ যায় এতিয়া ধান খেতি কৰা হোৱা পিছত মানে মানুহকে মেঠাইত কিছুমান সেই সিঁচি দিয়ে মানে তোৰ মাটিমাহ সিঁচি দিয়ে
অঁ
যাৰ যাৰ মাটি ধৰ চিতাত মাথাইকণ পৰিছে সেই মাথাইত মানে সিহঁতে সিহঁতৰ কাৰণে মাটিমাহ সিচি দিয়ে সেইকন সময়ত মানে পানীও নুঠে না কাৰণ এতিয়াতো পিছত পানীতটো লাহে লাহে হেৰি হৈ যাব আৰু কি বুলি কয় বে দ হৈ গুচি যাব আৰু পানী মানে সমস্যাটো নাহে গতিকে সেই তেনেকুৱা কথা এ গৰু গাইয়েও আকৌ অনিষ্ট কৰে বেৰা দিব লাগিব বেৰাৰ লগাই আকৌ কেপিটেলটো বেলেগকৈ লাগিব
অঁ সেইটোয়েই মানে এই অৰ্থৰ কিছুমান এই সমস্যাৰ কাৰণে আজিকালি মানুহে মানে যি তি খেতি মানে বেলেগ খেতি বোৰ কৰিবলে সামৰ্থ নকৰে এতিয়া ধৰি লও ঘৰত যদি তো যদি যদি চৰকাৰী চাকৰি এটা আছে ত যদি ঘৰত যদি নিজা ট্ৰেক্টৰ এটা ট্ৰেক্টৰ এখন আছে। তেতিয়া মানে তো এইবোৰ কৰিবলৈ বহুত সুবিধা হৈ যায় মানে তোৰ ধৰি লওক নিজে যিমান মাটিতো যিমান গুৰি কৰিব লাগে নিজে বোৱাই ল কিন্তু যদি‌ য তই এখন ট্ৰেক্টৰৰ মাটি যদি তই সেই মাটিটো যদি যিমান ভালকে লাগে তই যদি সিমান যদি গুৰি কৰাবলৈ যাওঁ কমেও তিন চাৰ চাৰি চাৰ ওপৰত পাব লাগিব হয় না নাই আৰু সেই বাওঁতে মানে তোৰ যিটো পইচা যাব তই সেইটো লাভত পৰে মানে হেই বস্তুটো
অ' হয় আমি এইটো এইটো সঠিক কথা যে আমি এতিয়া এ খেতিটো কৰিবলৈ যিমানতটো খৰচ কৰো তাতকে অধিক মানে তাতকে সেই পইচা কেইটা আমি বস্তু কিনি থৈ দিব পাৰো না সেইখিনি কিনি পেলাই খাব পাৰো।
অ' সেইটোৱে আজিকালি মানে মানুহবোৰ থিংকিংটো সেইটোৱে আৰু এতিয়া এতিয়া ধৰি লওক উন্নতি বাঢ়িছে যেতিয়া মানে গম পাই গৈছে মানে কোনটোত বেছি লাভ হ'ব কোনটোত বেছি লোকচান হব। কিন্তু লাভলে চাওঁতে চাওঁতে মানে মানুহে খেতিৰ পৰা আঁতৰিব লৈছে এইটো ধৰি লও যি ে আজিকালিতো অৰ্গেনিক বস্তু বোৰ পাবলৈ কম কমিয়ে গৈছে ন গোটেই ইন মানে এ এই সাৰ দিয়া বস্তু। চবে থাকে প্ৰায়ে।
অ', আৰু আমি মানুহবোৰে কি ভাবিছো গম পানা আজিকালি যি যিটো বস্তু আমাৰ ইয়াত নাপায় আম সেই বস্তুটো বিচাৰিব লো এতিয়া তো বাচমতি চাউল, বাচমততি চাউলতো আমি বহুত মানুহে বাচমতি চাউল কিনি খায় কিন্তু আমাৰ পথাৰত বাচমতি চউল নহয় বা ৰয়েল যিটো ৰাইচ সেই বস্তুবোৰ আমাৰ ইয়াত নহয়। কিন্তু আমি মানুহ বিলাকে বিচাৰিছো যে সেইবোৰ বস্তু কিনি পেলাই খাওঁ সেইবোৰ ভাল বুলি খাওঁ সেইকাৰণে আমি